অঁ হেল্ল'
অ কোৱা
অঁহ কি কৰি আছা হে
অ, এনেই আছো ৰবা কি নকৰিম তুমি কি কৰিছা।
এ কি কৰিম আৰু ভাত তাত খাই আৰু বিচনাত আছো আৰু টোপনি- টোপনি লাগি আছে অলপ সেইৰি আৰু
অ, মোৰো টোপনি- টোপনি লাগি আছে ৰবা মাৰিব লাগিব অলপ পিছত টোপনিটো।
তাকে বাবা বাকী টোপনিৰ পৰা এটা কথা মনত পৰিল।
তুমি আজিকালি এটা কথা লক্ষ্য কৰিছানে মানে তোমাৰ আজিকালি মানে যিটো জীৱন আমাৰ এই বস্ত জীৱন এই বস্ত জীৱন মানে জীৱনটো ইমাৰ মানে ইমান বস্ত গৈছে আৰু আমাৰ মানে যিটো পৰিয়ালৰ মানুহ মান আ আমি সেই পৰিয়ালৰ মানুহৰ লগতে কিন্তু আমি অহ', সময় কটোৱাব পৰা নাই কিন্তু বা সুযোগ পোৱা নাই সময় ক কটোৱা আৰু
ঠিক কৈছা ঠিক কৈছা মানে বহুতে ভাবে আৰু আজিকালি যে তোমাৰ টকা উপাৰ্জন কৰিলে পৰিয়ালটোৰ দায়িত্ব শেষ হৈ যায় ন কিন্তু আচলতে তোমাৰ পৰিয়ালক যদি আমি সময় দিওঁ সেইটোও যথেষ্ট গুৰুত্বপূৰ্ণ আৰু জীৱনত কেতিয়াবা মানে কি হয় একেলগে যদি একাপ চাহ খোৱা যায় বা দিনটোৰ কথা হাহি ধেমালি কৰা যায় এ সেইবোৰ কৰিলেও মানে যিবিলাক আমাৰ সম্পৰ্ক সেইবোৰ মজবুত হৈ থাকে ন উম
সেইটো বাৰু হয় দিয়াচোন মানে একেলগে বহি বহা একেলগে এসাঁজ ভাত মানে প্ৰত্যেক সাজ ভাত খোৱা বা কেতিয়াবা বাৰু এসাঁজ দুসাঁজ ভাত বাৰো কেতিয়াবা কামৰ কাৰণে বা ব্যস্ততাৰ কাৰণে নাপাও পাৰে কিন্তু ৰাতিৰ সাঁজটো আৰু একেলগে ভাত খাব লাগে আৰু তেতিয়াহে মানে ঘৰৰ কথা জনা বা ঘৰৰ কথা যিটো কি চলি আছে ঘৰখনত সেইবিলাক জানিব। গোইকেইটাই মানে কাৰ কি চলি আছে মানে ধৰি লওোৱা আজিকালি মানুহতো তোমাৰ এই ধৰি লোৱা পুৱাই কামত ওলাই যায় ন পুৱা কামত ওলাই যায় তাৰপিছত দিনটো প কৰে মানে সেনেকুৱা আৰু ধৰি লা তুমি এতিয়া কলেজত পঢ়ি আছা তুমি কলেজ ওলাই গলা দিনটো আৰু জানে আজিকালি কলেজত তোমাৰ চাৰিটা পাচটা তাতে বাজে। আহক গলে এইবৰা গধূলি হৈ যায় ত চাকৰি কৰিব যোৱাবলাকে চাকৰি কৰিব যায় মানে ব্যস্ততা আৰু মানে সন্ধিয়া যেতিয়া আকৌ ঘূৰি আহে
হয়।
তেতিয়া আকৌ বিভিন্ন কাম সেইবিলাক আৰু তেতিয়া গোটেই দিনটোত যিটো মানে প্ৰেচাৰ সেই প্ৰেচাৰ লে ন তেতিয়া আৰু গা চা বেয়া লাগি থাকে তেতিয়া তোমাৰ বিচনা যায় শুই থকা যায় বা এনে মোবাইল চোৱা যায় দিনটো যিহেতু তোমাৰ মোবাইলটো চাব নোপোৱা নাপায়েই ত সেনেকে আৰু দিয়া মানে ঘৰৰ কাৰণে যিটো টাইম ওলাব লাগে বা ঘৰৰ লগত যিবোৰ কথা প দিব লাগে সেইবোৰ এতিয়া কথা পতাটো বন্ধই হৈছে দিয়া। মানে ঘৰৰ লগত যিটো সময় দিব লাগে নহ সেই সময়তটো দিবই পৰা নাই বহুতে
ঠিকে কৈছাঁ মানে বহু সময়ত কি হয় ইমান মানুহ কামত ব্যস্ত হৈ যায় নিজৰ পিতৃ মাতৃয়ে হওক ভাই ভনীয়ে হওক বা দাদা দাদা ভাইটি এইবিলাকৰ লগত মানে ভালদৰে কথা পাতিবও সময় নোহোৱা হৈ যায়। পিছত তোমাৰ সময় পাৰ হ'লে কি হয় সেই মুহুৰ্তবোৰতো ঘুৰাই আনা নাযায় টো মানে তেত তেওঁ অনুতাপ কৰে, সেই সময়বোৰক লয়। সেইবাবে তোমাৰ সম্পৰ্ক সময়ত মানে সম্পৰ্কত যিটো আমাৰ সময় সেইটো বিনিয়োগ কৰাটো মানে যথেষ্ট গুৰুত্বপূৰ্ণ আৰু। কেৱল পইচা উপাৰ্জন কৰিলে নহ'ব ন' কেৱল পইচাইদি সুখ নাহেটো যদি মানুহৰ সম্পৰ্ক ভালে নাথাকে ঘৰৰ পৰিয়ালৰ লগ লগত।
চোৱাচোন মানে মোৰ-মোৰ মতে আৰু মানে পৰিয়ালটো জানেই কি পৰিয়াল হৈছে য'ত তোমাৰ অ' মানুহে মানে সকলোতকৈ বেছি মানসিক যিটো শান্তি আৰু সেই শান্তি বিচাৰি পায় এই পৰিয়ালৰ মাজতে তোমাৰ। মা-দেউতাক আকৌ ধৰি লোৱা ককা-আইতা, অ' ভাইটি-দাদা, ভণ্টি-বাইদেউ আৰু যিয়ে নহওক আৰু সেইবিলাকৰ মাজতে এটা শান্তি শান্তি বিচাৰি পায় আৰু পৰিয়ালৰ মাজত মোৰ মতে আৰু। তোমাৰ বাইৰত যিমানে সমস্যা নহওক বা যিমানে সমস্যা নাথাকক আৰু মানে যেতিয়া তুমি ঘৰলৌ উভতি আহিবা তেতিয়া এটা নিজৰ যিটো আপ আপোন-আপোন এটা অনুভৱ সেই আপোন-আপোন অনুভৱ লাগিব বা তোমাৰ এটা, সুৰক্ষিত অনুভৱ লাগিব আৰু ঘৰ অন্নত বাহিৰত কি? তৌ মই ভাবো সেইয়ে দিয়া সেইকাৰণে মানুহে অলপ ঘৰৰতো মানে ব্যস্ত যিটো জীৱন আছে সেই ব্যস্ত জীৱনটো অলপ অলপমান - অলপমান, সেইটোক চাইড কৰি কিনে ঘৰক অলপ সময় দিব লাগে তেতিয়াহে ঘৰখনৰ লগতে মানুহবোৰো তোমাৰ ভালদৰে থাকিব।
ঠিকে কৈছা আৰু তোমাৰ আজিকালি মোবাইলটো আহাৰ পিছত মানে বহুত যথেষ্ট প্ৰভাৱ পেলাইছে মানুহৰ যিটো, তোমাৰ সম্পৰ্কৰ মাজত এতিয়া মানে বহু পৰিয়ালে একেলগে বহি থাকে, যদিও তোমাৰ তেওঁলোকৰ হাতত মানে তেওঁলোক তৌ কথা নাপাতে আজিকালি তেওঁলোকৰ হাতে-হাতে মোবাইল থাকে ফলত মানে কি হয় মুখামুখি যিটো কথা-বতৰা, সেইটো আগৰ তুলনাত বহুত কমি গৈছ এতিয়া, আৰু মই ভাবো তোমাৰ দিনটোৰ অন্ততত অলপ সময় হলেও মোবাইলৰ পৰা আঁতৰাই ৰাখি পৰিয়ালক কট-কটোৱাটো একদম উচিত নকথা ন। মানে তুমি আজিকালি সৰু ল'ৰা-ছোৱালীবিলাকো দেখাব বা, কাৰোবাৰ ঘৰত যদি আলহী খাব যোৱা, তেতিয়াহলে কি হয় তেওঁলোকে মাত দিব ঠিকে মাৰ মাত দিয়াৰ পিছত তেওঁলোক আকৌ মোবাইলটোক লৈ ব্যস্ত হৈ যায়, মানে আগতে আমি আ-আলহী হি আহিলে কিমান ফূৰ্তি-ফাৰ্তা কৰিছিলো ইত্যিয়া মানে সেই যিবোৰ সম্পৰ্ক সেই সম্পৰ্কবোৰ লাহে-লাহে কিন্তু, নোহোৱা হৈ আহিব ধৰিছে।
হয় দিয়া একেবাৰে ঠিক কথা কৈছা আৰু ইয়াৰ লগতে আৰু এটা কথা আৰু মই কওঁ আৰু মানে তোমাৰ এই ধৰি লোৱা এই যে আমাৰ কথোপ-কথন আছে আৰু এজ জোনে আন-দুজনৰ লগত সেইটো তোমাৰ যিমানে কমি যাব আৰু সিমানে তোমাৰ, এটাই আনটো লগত যিটো ভুল বুজাবুজি এই ভুল বুজাবুজিও তোমাৰ বৃদ্ধি হ'ব আৰু মানে ধৰি লোৱা তুমি আ ধৰিলোৱা তুমি তুমি ঘৰৰে মা-দেউতা বা তোমাৰ দাদা ভাইতিও, লত কথা পাতা নাই আৰু বা এনেকে আৰু সময় দিব নোৱাৰা বা কিবা অলপ কথা লাগিলে কেতিয়াবা পিছলৈ কাজিয়া লাগিব বা তোমাৰ
কিবা-কিবি হ'ব আৰু-আৰু তোমাৰ এই ধৰি লোৱা অলপ কিবা সৰু-সৰু কথাতে কাজিয়া লগা হ হওক-বা মাল লগতে তুমি, কিবা বেয়াকে কৈ দিলা মাক বা দেউতাক কিবা কৈ দিলা খঙতে, ত সেইবিলাক হ'ব আৰু যেতিয়া তুমি ব্যস্ততা ব্যস্ততা ঠাই কিবা যেতিয়া তুমি ঘৰৰ ফালে যিটো সময় দিব লাগে সে-সময়তটো দিব নোৱাৰিবা আৰু মই ভাবো যে আমাৰ জীৱনত যিটো প পৰিয়ালৰ যিটো অংগ বা পৰিয়ালৰ যিটো গুৰুত্ব, সেই যিটো গুৰুত্বটো দুটা অ ডাঙাৰে মানে ক'বলৈ গ'লে, বহুত ডাঙৰ ল'ৰাটো
এই ধৰি লোৱা তুমি তোমাৰ কিবা সমস্যা আছে সমস্যাই ঘৰৰ ঘৰত থাকি তুমি ঘৰৰ মানুহে তোমাক ভালদৰে বুজাই বঢ়াই দিব বা ঘৰৰ মানুহে তোমাক সকলো সময়তে উৎসাহ দিব বা তোমাক ছাপৰ্ট কৰিব কিবা এটা কৰিবলৈ হওঁক বা তোমাৰ অন্যান্য যিবিলাক কামেই হওঁক বা তোমাৰ ধৰি লও তোমাৰ দুখতো হওঁক বা তোমাৰ সুখতো হওঁক সদায় তোমাৰ ঘৰৰ মানুহে থাকিব দিয়াচোন বেলেগৰ ভাৰতে আৰু তোমাৰ
সময় খিনিত তোমাৰ থাকিলে নাথাকা ন সেয়ে দিয়া বাকী কিবা কবা নেকি আৰু তুমি কোৱা হ'ব তেতিয়াহ'লে
ঠিকে কৈছা দিয়া মানে সফলতা যেতিয়া মানুহ এজন সফল হয় তেতিয়াতো বহুত মানুহ কাষত থাকে কিন্তু তেওঁৰ যেতিয়া কঠিন সময় আহি পৰে আশা পৰিয়ালটোৱে আগবাঢ়ি আহে আৰু প্ৰথমে এহ মূল্য কেৱল প্ৰয়োজনীয় সময়ত নহয় তাৰে আগতেও উপলব্ধি কৰাটো উচিত আৰু অ ক'বলৈ গ'লে আৰু এটা কথা মানে কি জানা সৰু সৰু যিবিলাক পাৰিবাৰিক অ বা তে ধৰি লোৱা একেলগে আহাৰ খোৱা বা উৎসৱ পালন কৰাই হওঁক বা কৰবালৈ ফুৰিব যোৱা সপ্তাহত বা মাহত এইবোৰে মানে সম্পৰ্কবোৰ ব বহুত মজবুত কৰি তোলাত যথেষ্ট সহায় কৰে আৰু ত এনেকুৱা ধৰণৰ যিবিলাক পদক্ষেপ সেইবিলাকো আমি ল'ব পাৰোঁ ঘৰৰ পৰিয়ালৰ লগত এই এইবোৰৰ বাবে এনেওটো বেছি টকাৰ প্ৰয়োজন নহয় দিয়াচোন কেৱল ইচ্ছা আৰু অলপ সময় লাগে আৰু যি এনেওটো জীৱটো আহিয়ে থাকিব ন কিন্তু সেইবুলি যে পৰিয়ালক অৱহেলা কৰা উচিত সেইটোতো নহয় সেনেকুৱা কথা নহয় সময়ৰ সঠিক ব্যৱস্থাপনা কৰিলে বা আমি যদি কাম আৰু পৰিয়াল দুয়োটাকে সমান গুৰুত্ব দিব পাৰো তেনেহলে মানে দুয়োটা বস্তুতে আমি আহ সফলতা আহৰণ কৰিব পাৰো ন আৰু পৰিয়ালৰ লোকসকলৰ হয়তো কি হয় পৰিয়ালৰ লোকসকলোৰ লগত ভালকে কথা নাপতাৰ ফলত মানে চাবা যেতিয়া তুমি মানুহৰ লগত ভালকে কথা নাপাতা তেনেহ'লে তুমি এটা মনত কিবা এটা অশান্তিৰ সৃষ্টি হৈ থাকে। তেতিয়া তুমি এদি পৰিয়ালৰ মানুহৰ লগত খোলা খুলি কৈ কিছুমান কথা পাতিছা বা কিছুমান কথা বা কৈছা সেই বিষয়ে তেতিয়া মানে কি হয় তোমাৰ মনটো অলপমান খোলা হৈ যায় তুমি মানে কথাবোৰ ভালকে ক'ব পাৰিবা বা তুমি এতিয়া কামলৈ যোৱাৰ আগত যদি এতিয়া কামৰ পৰা আহি যদি তুমি ঘৰত সকলোবোৰ কৈছ কামৰ দিনটো কেনেকুৱা হ'ল বা কি হ'ল কি হোৱা নাই ক'ব ইচ্ছা নাযায় বাৰু কাৰণ ভাগৰত কেতিয়াবা ইচ্ছা নোহোৱা হৈ যায় আহ কিন্তু যদি কথা পাতি আছা বা কথাবোৰ খোলা খুলিকে কৈছা তেনেহ'লে তোমাৰ সমস্যা যদি কিবা থাকে, তেতিয়া পৰিয়ালৰ হাজ মা-দেউতা হওঁক বা দাদা হওঁক বা ভাইটি হওঁক বা ভন্টি হওঁক বা জনে নহওঁক হয়তো কিবা নহয় কিবা এটা সমাধান তোমাৰ আগত দাঙি ধৰিব আৰু বাকী বাই শেষতো এইটো কথাই ক'ম যে ধৰা জীৱনতো ধন সম্পত্তি বা সফলতা বা খ্যাতিয়ে তোমাৰ সকলোৰে মূল্য আছে কি কিন্তু আমাৰ যিবিলাক আপোন মানুহ তেওঁলোকৰ যিবিলাক মৰম বা যিবিলাক সমৰ্থন তাতকৈ মূল্যবান একোৱেই নাই। মানে সে সেইবাবে মই ভাবো আৰু যিমানে ব্যস্ত নাথাকো কিয় পৰিয়ালৰ বাবে অলপ সময় উলিয়াবলে চেষ্টা কৰাটো আমি সকলোৱে উচিত আৰু ক'বলে গ'লে।
এ হৈ দিয়া মানে একেবাৰে ঠিক কৈছা দিয়া মানে যিটো তোমাৰ জীৱনৰ ব্যস্ততা হওঁক অহ আৰু তোমাৰ অহ মানে জীৱনৰ আমাৰ যিটো ব্যস্তত ব্যস্ততাৰ লগতে আৰু অন্যান্য যিবিলাক কথা আছে বা তোমাৰ অন্যান্য যিবিলাক। কাম আছে সেই পৰিয়ালৰ গুৰুত্বটো বাঢ়ি পৰিয়ালৰ সুন্দৰ মূহুৰ্তত ত ম অঠাৱন্ন। সেই তেতিয়াই উঠিব যেতিয়া আমি পৰিয়ালটো ভালকৈ ৰাখোঁ। সেইৰিয়া শেষত আৰু মানে মানুহে কেৱল সফল নহয় ন তোমাৰ পৰিয়ালৰ লগত কটোৱা সময়খিনিও মূল্যবান কবলৈ গ'লে। দিয়া আজি হ'ব দিয়া নহ'লে ৰাখ ৰাখিছো পিছলৈ আৰু কেতিয়াবা এনেকে কথা পাতিম পৰিয়ালৰ ওপৰত। যিহেতু জানে আমাৰ নিজৰ কাৰণে পৰিয়ালৰ টো কিমান গুৰুত্ব। বাকী হ'ব দিয়া আজি থৈছো নহ'লে।
অ দিয়া ঠিকে আছে। হ'ব দিয়া।